হেল্ল' আৰু শুনিছ নাই?
আহ শুনিছো।
কি কৰি আছ?
বহি আছো তই কি কৰি আছ?
এ কিবি যি গৰম দিছে। ফেনৰ তলতে মোবাইলটো চাৰ্জ হোৱালৈকে আছিলো ফেনৰ তলত বহি বহিয়ে ঘামি আছো জানা এনেকুৱা গৰম দিছে মানে।
সেই মই ভাত চাত খালো এই যি'মপা আহি।
কি খালি?
চাৱাবিন, চাৱাবিন।
চয়াবীন?
চয়া চয়া চাঙ হা
বিনা হাতীৰ মাংস।
বিনা হাৰদি মাংস প্ৰটিন আছে না সেইকাৰণে সেইটোকে খাই আছো আৰু।
ফ্ৰাই কৰি খাওঁ না গ্ৰেভি লগাই খাওঁ?
গ্ৰেভি নাই গ্ৰেভিটো গ্ৰেভি টো খাও বাৰু কিন্তু আজি মানে ফ্ৰাই। মানে এনেই নিমখ নিমখ মছলা দি তেলত ফ্ৰাই। ভিজাই থৈ পেলাই সেইটো ভাল লাগে কিন্তু।
ম ভাবিছিলো মই আলু। পিটিকা ভাত নেমু মাৰি খাই দিছো একদম ঠাণ্ডা ঠাণ্ডা।
এ বঢ়িয়া এ নাই একচুৱেলি এনেকুৱা যোন পানী ঢালা ভাত খাব লাগে সঁচা কৈছো বৰ বঢ়িয়া ভাত পেটটো ঠাণ্ডা কৰে অ ভিজাই থব লাগে এক চৰিয়াত
বাচ তাৰ লগত পিয়াজ দি লহ নেমু এটা
হয়নে মেম জলকীয়াটো আছে
মেম জলকীয়া কি জলকীয়া অ
আ
মেম কি জলকীয়া এটো
মে মেম মেমজলকীয়াটো দেখা নাই
ভুত গৰু কি কয় এইটোহে জলকীয়া থাকে তোৰ ভোত জলকীয়া
নহয় নহয় সেইটোতো ৰঙাটো আৰু এটা থাকে মেম জলকীয়া সেইটো দি ফেইন অ হক সেই জলকীয়াটো খাব লাগে ই সেইটো চেণ্ট আৰু এইটো জ্বলা আছে কিন্তু সেইটো চেন্ট আৰু পানীতুলা ভাত ত কি কবি মই সেনেকে আছোং
মেম জলকীয়া কেনেকা জলকীয়া থাকে লম্বা লম্বা সৰু সৰু নেকি
সৰু সৰু অকণী অকণী সেউজীয়া হয় পুৰা মানে পুৰা লাইট
অ গম পালোঁ গম মোৰ ঘৰত আছে সেইটো মেম জলকীয়া
সেইটো মেম জলকীয়া বুলি কই আমাৰ অসমীয়াত
মেম জলকীয়া মইতো সৰু জলকীয়া বুলিহে কওঁ
হ হ হ হৌ ডাঙৰ জলকীয়া সৰু জলকীয়া মিডিয়াম জলকীয়া নেকি।
মিডিয়াম জলকীয়া মানে সেইটো সেইটো হয় জলকীয়া এইটো এটা তাকে এইটো। থাকে আৰু
আমাৰটো মানে বাৰ মাহ লাগে।
হাঁ হাঁ।
আমাৰ ওচৰত মানে বাৰ মাহে লাগে এদাল গছ লগাইছিলো মই আনি বাৰ মাহে।
সেইটো জলকীয়া বাৰ মাহে হয় বাৰু। ভাই যি গৰম পৰিছে ন হাঁ হাঁ
জলকীয়াটো খাই ভাল লাগে খাওঁ নে তই।
খাওঁ খাওঁ জলকীয়া খাওঁ আৰু। গৰম মাথাটো বেয়া কৰি দিছেজানা পেন পিন্ধি আছো পেনৰ ভিতৰত। তোৰে ভৰি ভাজি ভিজগিয়া।
মই যে জিমতে মানে। নাই ইয়াৰ পৰা যেতিয়া মই চাইকেললৈ যাওঁ ন মই জিমত তাৰছ এই মানে মই গা ধুই যোৱা নিচিনা হৈ গৈ মানে গোটেই কাপোৰ ভিজি যায় ঘাম মানেটো। টুপাল টুপাল পৰি থাকে।
কিমান কিমান কিলোমিটাৰ জিমটো।
জিমটো মোৰ ইয়াৰ পৰা তিনি কিলোমিটাৰ।
ক'ত আছে দিনটো।
হেল্ল'।
টাউনত নে ভিতৰত।
নাই এইটো চেন্তাই পৰে।
চেণ্টৰে পৰে ন।
মানে আমাৰ ইয়াৰ পৰা তিনি কিলোমিটাৰ। জিমৰ কাৰণে বৰ্তমান এতিয়া একো লোৱা নাই এ লিমচি লৈ আছো খালি।
টেবলেট
লিমছি টেবলেট
লিমচি টেবলেট কাম কৰে নে?
সেইটো কৰে মানে তোৰ স্কিনৰ কাৰণে ভাল হয় মানে মোৰ স্কিনত বহুত হেৰি হৈ গৈছে হেটো কাৰণে লৈ আছো। জিম চিম
কাম কৰি আছে।
লৰা আজি পোন্ধৰ দিন পোন্ধৰ দিনো হয় দহ দিন মান হৈছেহে।
এক হেৰি ল'ব লাগে দুটা। ল'ব লাগে দুটাৰ খনতো পোৱা নাই।
কি হয় লিকুইড।
লিমচি একেলগে খাব লাগে ৰাতিপুৱা মানে ব্ৰেকফাষ্টৰ আগত। তেতিয়া মানে স্কিন টো এই যে ডাল ডাৰ্ক হৈ যায় যে সেইটো মানে লাইট কৰে।
আচ্ছা।
স্কিনটো ব্ৰাইট কৰে মনে।
মানে এইটোৰ সেইটো টেবলেটটো ফাৰ্মাচীতে পায়।
ফাৰ্মাচিতত পাব সেইৰি লয় টোৰ পঁচিছ টকা।
এটা।
এটা নহয় দে এটা ফাইল চৌবিশ পঁচিশ টকা ল'ব। এটা পেলেতো পোন্ধৰটা থাকে।
বেছি দাম নহয় মানে ন।
পঞ্চাশ টকাত একমাহৰ টেবলেট দেইলি এটা।
উ ভাত খোৱাৰ আগত নে ৰাতি পোৱা উঠি।
ৰাতিপুৱা উঠি খাব লাগে লিমচিটো মানে তোৰ কি ভিটামিন ইহে।
এনেই সন্ধিয়া ওলাৱ নে ফুৰিবলে। সন্ধিতো জিমে থাকে ন
ন দিনটো মৰৰ্ণিং যাওঁ এতিয়া সন্ধিয়া নলাই মই ওলাই যাব মনে নাযায় আমাৰ ইয়াত কতো
দিন দিনটো ঘৰতে থাক
জিমৰ মানে জিমৰ টাইমত জিম জিমৰ পৰা আহি ঘৰ আৰু জিমৰ ত ওলাই পেলাই অল লগৰ খিনিৰ লগত এমি ৰাস্তাত দোকান আছে না সিহতৰ তাতে দোকান দোকানে অলপ ৰখি ৰখি ঘৰ ঘৰৰ পৰা আ কতো নোলাও
ধূপকাঠি জলাৱ নে?
কিহৰ ধুপকাঠি
জিমৰ পৰা ওলাই মেলি দোকানৰ ওচৰত
হা হা
দোকানৰ ওচৰত পাণ দোকানত
কিয় বা নাই নাই নাই হেই বিলাক নাই।
বন্ধ
বন্ধ এইবিলাক চব বন্ধ এই বেগ কৰিব নোৱাৰ এতিয়া
চব মানে অল অল চব্জিৰ লগ তাতে তই দিনটো ঘৰত কৰ কি?
দিনটো ঘৰত ধৰ কেতিয়াবা পৰুৱা চাপ ভাঙিলে তিনি দিনত এইটো বুকিং মাছ মাৰিম আচ্ছা এনেও কিবা কিবি নোৱাৰিযে।
উম দিনটো এনেকা ইমান দেৰি টাইম পাছ কৰি লওঁ দে ভাই
অ আৰু কয়া এনে কি
এতিয়া কি কৰি আছ
গছলত বহিছো যিৰম দিছে কৰ্দৈ গছ তত তে কদৈ পকিছে নেকি তাকে চাই আছো ত মান এটা দুই এটা থকা দেখিলে খাম নে পায়
কটো নিমখ চিমখ দি খাবালে ভাল লাগে ন
ৰ এতিয়া নিমখ টেঙা বস্তু নাইয়ে এতিয়া গৰমৰ দিনত টেঙা খাব লাগে মানে।
ঐ জলফাই চিজেন আহি গৈছে না।
লগ পাইছোন আহি গলো।
ক
অ আমাৰ জলপাই গছ কাটিলে মই সেই জলফাইগছ কাটি থোৱা মানে গুৰিটোতে ভৰি দি থিয় হৈ আছে গুৰিটো মানে মাটতে আছে এতিয়া পাত অলকণনি কানী চাই পাত লৈ আছে।
জলফাই চিযেন গ'লোন
উম
ছিল লেচু চিজনে আহিছিলে
সেই জলফাই চিজন গ'ল নহয়। জলফাই অ জলফাই চিজন গ'লটো এতিয়া জুকহে নহয় আৰু গছ লগাইছো এডাল আৰু উঠিলেহে তেতিয়াহে জ